হেল্ল' অ কোৱা কি কৰি আছা? এনে আছিলো। উ গৰম কথা নক নকবা ৰেহ শান্তি পোৱা নাই গৰমত কি কৰিম কি নকৰিম এনেকা লাগি আছে। তোমাৰ? আ মইটো বহুত চ ক ম প্ৰ ম প উম আমাৰতো দুটা ফেন লগাই দিছো বুজিছা তেতিয়াও মানে গৰম বহুত। ইমান গৰমত মানুহ বহুত বেমাৰ হৈ যায়তো।
উম সেইটোৱেই।
কিন্তু গ্লুকন দি খাব লাগে এনেককা উম মানে গৰমৰ যোনবিলাক কাম চামৰ পৰা আহে ন। অ অ আৰু পাউদাৰ পাউদাৰ ৱাৰিছ বিলাক থাকে যে। পাউডাৰটো খাব লাগে মে লিকুইডটো খাব নালাগে
'ব গালাৰ এনাৰ্জি পোৱা যায় ন গ্লুকন ডি আৰ এছ। অ এনেকে গ্লুকন দি অ' আৰ এছ এইবিলাক খাব লাগে।
মানে অ লিকুইড অ আৰ এছ টো বোলে অলপ কাম নিদিলেও মানে পাউদাৰটো বহুত ভাল।
অ সেইটো খাব লাগে কিন্তু মানে আ এটা বস্তু কি কছা গ্লুকন দি হওক বা ৱ হক বে্ত বেছভাগৰ যে গেছ
অ সেইটো হয় কিন্তু। সেইটো খালে ভাল একচুৱেলী ভাল এনাৰ্জি এটা দিয়ে। উম কি চবৰে নহয় আকৌ গেছ কিছুমানৰ হৈ যায় মানে যাৰ হজমতটো অলপ ভাল নহয়। আৰু ইমান গৰম মাজৰে মানুহ সি পেছাৰ থকা বিলাকৰ বহুত ৰিক্স হৈছে ন। পজি আছে বহুত। কি কবা আৰু মানুহ কাম কৰিব যোৱ বিলাকৰে গম যে ভাই আমি এটলিষ্ট ঘৰতটো আছো। অ আৰু বুলি কব যোনে কিবা কন্ট্ৰেক্টচনৰ কাম কৰে। এইবিলাক বালি পাথৰ উঠাই কিনে এই কৰি থাকে। সিহঁতৰ অলপ বহুত আৰু ৰে ৰেলৱে যেন বেলেগে সেইবিলাক কৰে। অ ব ক হয়।
নোৱাৰি আৰু মানে তহতেও ঘৰত পঢ়ি কিনি কৰি আছে সতেও কষ্ট কৰি আছে। উম উম। উম হেৰি তেতিয়াও দোকান ভেলাকৰো কষ্ট হয় কাৰণ ইমান মাল সুবাৰ ভিতৰত গৰমত থাকিব লাগে ত কিমান গৰম লাগিব ন অহ- বা হাতো জেগা নাথাকে।
সেইটোৱে আ এটা বোজ খালে ভাল এইটো অ কেনেকৈ গন্না হয়, গন্না যে গন্না অ', অ', অ' কুঁহিয়াৰৰ ৰসটো।
উ'ম, উ'ম, উ'ম, সেইটো খালে আৰু ভাল হয়। কিন্তু আজিকালি একো আৰু আজিকালি পিয়ৰ নাপায়, আজিকালি চবতে চেনি দি দিয়ে, বেছিভাগ ইনকামৰ কাৰণে
সেইটোৱে।
মানে কাষ্টমাৰ কাৰণে যদি বেছি ভাল লাগে সিহঁতৰ কাৰণে। কৰি দিয়ে খাই ভাল পায়। আৰু সিহতৰো কষ্ট হয় ইমান গৰমত মেচিন চলাই লাভ তো লাগে সবকে। তুমি গৰম বুলি কি কৰিলা?
গৰম বুলি একো কৰা নাই, কিন্তু মানে আমাৰ পিনে মানে আগত যেতিয়া মানে গৰম সৰুতে মানে সদায় এটা ন এটা আইচ ক্ৰিম আহিছিল যেতু আইচ ক্ৰীম আহাও বন্ধ হৈ গল।
অ, মানে মেইন কে কি কোৱাচোন সেইটো আইচ ক্ৰীম আজিকালি মানে কোনোনো খাইিছে গম পোৱা মানে বেয়া পানীত কিবা বনাই। আক বেমাৰ হৈ যায় ন সেইকাৰণে সেইটো স্কিম নোখোৱাই আছে চবে আমল মানে পুৰবি এইবিলাকে খায় আৰু। উম, সিহতৰনক অলপেয়া হৈ গৈছে। আাৰছেতি এইখন এফ সেইটোতো দহ টকা কৰিলে বাপ ৰে অ, মইতো তোমাৰ সেইটো কিন্তু মই দুই টকাৰ পৰা খাই পাইছো। জু এক্দম সৰু থাকোতে তাৰ পিছত পাচ টকা হ'লতি টেন ৰুপিজ হৈ গ'ল বাপৰে।
সেইটে আৰু এটা আইচ ক্ৰীম খাইছ নে যোনু তাতে কে বনাই দিয়ে যে আইচ ক্ৰীমোক কোন শেপৰ জগত আছিলে।
উম, সিহতে নিজে ঘৰত বনাই কেনে এই গাখীৰ দি বনাই যে।
অ - অ।
আচ্ছাই মাতকাবিলাক।
উম,
অ, সেইটো খাইছিলো খাইছো এতিয়া সেইটো প্ৰাইজে ফিফটি ৰুপিজ কৈ আছে।
বহুত - বহুত তুমি এটা আহ, ই খাবৰ কবাৰ খাবাৰ টুৱেন্টি ৰুপিচ আছিলে নেকি টুৱেন্টিৰ পৰা কিমানো পে
এতিয়া কিছুমানে কয় টুৱেণ্টি ফাইভ কিছুমানে কয় থাৰ্টি। বহু দাম পাৰিলে অ, আইচ। আৰু চবতে আৰু ইমান আৰু হৈছে আৰু একচেলি এইবিলাক এৰিবই লগা হৈছে। যে কোৱা আব বুজিছা। অ, সিহতৰোতটো লাগে সিহতৰতো দাম দি আনিছে। জাগে আৰু
সিহতে ইমান কষ্ট - কষ্ট কৰি কৰি যে চবক কেনেকৈ অ, কিনেকৈ গলি গলি যি সোমাই কেনে যে ই কৰে সিহতে দিয়ে বেচে কিনে সিহতৰটো লাভ হ'ব লাগিব ন ইমান ৰ'দত সিহতে ঘূৰি ফুৰে।
স্কিন কিয়াৰ গৰম নাই তুমি গৰম বুলি আজিকালি কিন কেয়াৰ চবেই কৰে।
অহ স্কিন কেয়াৰ কৰিব লাগে কাৰণ ক'ব গ'লে ইমান ৰ'দত যে মানুহে ডাল হৈ যায় আৰু ডাৰ্ক স্পট আহি। ডাৰ্ক চাৰকেল আহিছে যায় অহ সেইটোয়ে বহুত টেন আৰু ডাষ্ট বিলাক মানে কি। কি হয় ক চোন ডাষ্ট বিলাক যে তোমাৰ বডিৰ লগত এ।
মানে। উম তোমালোকৰ ফালে ধূলি নে বহুত।
অহ ধূলিতো। পুৰা মানে আমালোকৰ পিছফালে ক'ব গ'লে ই আছে আগ মাৰ্ক আছে চিল টাইপ আছে ন। ত' ফিল্ডৰ পিনে পুৰা বালি ধূলি একেবাৰে যেতিয়া বতাহ দিয়ে পুৰা একেবাৰে ধূলি। ধূলি বিলাক ঘৰত সোমাই যায়।
আচ্ছা।
আমালোকৰ পিনে মানে কি হয় কি। ইমান গছ গছনি নাই তেনেকুৱা অলপ অ মানে কেইটামান আছে কেইটামান নাই এনে। কোৱা গলে সৰু ডাঙৰ ক'ব গ'লে তেনেকে গছ নাইয়েও ক'ব গ'লে সেইকাৰণে ভালদৰে যে পুৰা। ৰ'দ খন হে মানে ক'ব গ'লে ঘৰত পৰি থাকে ন পুৰা একদম হিট হৈ যায়।
অহ। আৰু ইমান গৰমত পোৱালী বিলাক খেলে যে। বেচেৰা সিহঁতকো অহ চাই কিনে।
উম সেইটোৱে ইমান ৰ'দত হতে খেলিব ওলাই যায় বাপৰে ক্ৰিকেট খেলি থাকে।
তথাপিও খেলা টো কিন্তু নকমে ভাই যিমান ৰ'দ।
অহ সেইটোৱে ইহঁতৰ খেলাখন থাকিবই কিবা না কিবা এটা খেলিব লাগিবই।
উম। এই ঠাণ্ডা দিন কব গ'লে দেই
কিন্তু ঠাণ্ডা দিন এটা বস্তু কি বস্তুটো আ ঠাণ্ডা দিনত ক'ব গৈ লাগে যে কিন্তু
অ এ মানুহৰ একোতে সন্তুষ্ট নহয় হে যিমান পায় তাতছে আকৌ ভালতো লাগি যায়
সেইটোৱে তাপা এটা বস্তু আছে ঠাণ্ডা দিনত তুমি চব কাপোৰ চাপোৰ গৰম চৰম কাপোৰ পিন্ধি কিনে বহি থাক থাকা আৰাম তোমাৰ ভাল লাগিৱ কিন্তু গৰমদিনতো ফেন খন যদি গুচি যায় কাৰাৰেণ্ট যদি এবাৰ গুচি যায় হৈ গ'ল
তাত একোৱে খান দে বেয় মানে যোন আৰু মানে আজিকালি চাবাচোন ভলটেজবিলাক বহুত কম হৈ আছে কাৰণ মানে চবৰে ঘৰত এ চি চে চি লগাই মেলি
সেইটোৱে অ আৰু ক'ব গলে ন কে এ চি টো ভাল কিন্তু এ এছিত বেছি সময় থাকিলে যিমান
উ বেমাৰ হয় বহুত জলি
বেমাৰ হৈ যাব বেমাৰ পৰি যাব কাৰণ যোনটো বস্তু থাকে ন এইবিলাকে যে এ চি টোৱে পৰা কেপচাৰ কৰি লয় ন ত তম ব থাকি যায় গছ পাৰ্টিকেলছ বিলাকে। সেইকাৰণে লগে লগে কতুব পৰা আহি কিনে, গা ধোৱা এই চিত
আৰু এচিৰ মানে যোনটো আমাৰ গোটেই ঘৰৰ বিল হয় না, ফেন চেন লাইট ইউজ কৰি এই এ চি অকলে লৈ লৈ।
অ, সেইটো
উম্। ত ৰোগটো ঠাণ্ডা কৰি দিয়ে ন, সেইটো সেইটোৱে হয়। উম আজি কালি নৰমেল
অ', সেইকাৰণে চবৰ ঘৰত এচি। চি ইনভাৰ্টাৰ ফ্ৰিজ চবৰ ঘৰত কমন বস্তু হৈ গৈছে এইবিলাক।
উম, আগতেটো বোলে দেখি পাবই ন নাছিলে।
অ', এইটোৱেইটো বহুত কষ্ট মষ্ট কৰি এজন বা দুজনৰ ঘৰত এছি।
আৰু আগতে মানে তোমাৰ উম্ আৰু আগতে ইনষ্টলমেণ্ট বিলা নাছিলে ন। য'ত কেচ আছিলে আৰু আৰু ইনস্তলমেন্তৰো অপচন দিছে অ', ইনস্তলমেন্ত উম, উম।
ইমান গৰম বাপৰে নাই এনে কেনেকে ৰাতিপুৱাতটো খাইছো কিন্তু মানে এতিয়া খাবলৈও মন নাযায় ইমান গৰমত তুমি বোলে তেনে গৰম গৰম বস্তুবলাক খাব পাৰা।
উম, ন।
সেইটোয়ে খাব ভাল নেলাগে ইমান গৰ
আৰু ইমান গৰমৰ গৰমত লাইট খানা খাব লাগে।
ঠাণ্ডা পানী খাই দে
উম, গা বেয়া হ'ব গৰম সোমাই যাব।
অ', অ', সেই টোৱে।
অ', মই এতিয়া কলটো ৰাখো হা তোমাক মই ফ্ৰী হলে আকৌ কল কৰিবা।
খানা খোৱাৰ
লগত তুমি ঠাণ্ডা পানী খাই থাকা তুমি যিমান ঠাণ্ডা পানী খাবা ইমান তোমাৰ আৰু কেনেকে
উম, উম। অই মই কলটো কাতিছোঁ হা, মই পিছত কল কৰিম ফ্ৰি হৈ।
উম্, উম্, মই ক মই কৰি আছোঁ অ'হচ